হেল্ল'।
হেল্ল'।
কি কৰিছ।
এ আছিলো এনে বহি তই।
মই এই ভাত খাই উঠিছো আ দি।
অহ। বাকী প্লেন।
প্লাইন একো নাই ঘৰতে।
ফুৰা চুৰা হৈছে নে নাই।
নাই অ নাই ফুৰা ক'ত যাম ফুৰিবলৈ জেগাই নাই।
আছেতো বহুত ধুনীয়া জেগা আছে আমাৰ ইয়াৰ কাষতে অসমৰ কাষতে মেঘালয় আছে।
তাৰপিছ।
তাক কে
মাতটো তো ফাটি ফটি আহিছে টো ভালকে নাই অহা।
আইল।
নাই আহা নাই আ।
হেল্ল'।
নাই আহা নাই আহা।
হেল্ল'।
এতিয়া আহিছে এতিয়া আহিছে।
অ তাত হেৰি আছে। কৌ অ খাচী মানুহ আছে গাৰো মানুহ আছে।
অ আৰু।
আৰু এ জয়ন্তীয়া মানুহ আছে। তাৰ মানে অফিচিয়েল যিটো লেংগুৱেজ সেইটো ইংলিছে হয়।
আচ্ছা আচ্ছা। বাকী।
জেগাটো ভাল তালৈ যাব পাৰি।
আৰু জেগা ক আৰু জেগা।
এ সেই মেঘালয়তে আছে শ্বিলং আছে তাৰপিছত। তাপা লিভিং ৰোট ব্ৰিজ আছে দলং মানে এখন।
অ।
তাৰপাছত। লেক আছে লেক হ্ৰদ বুলি যে কয়। তাৰপিছত চেৰাপুঞ্জী আছে চবতছে ধুনীয়া জেগা
চেৰাপুঞ্জী মানে হেৰি নহয় জানো এই বৰষুণ দিয়া জেগাটো যে
অ বেছিভাগ বৰষুণ তাতে দিয়ে মানে নেটচাৰেলি বহুত ধুনীয়া জেগা মানে
অ
আৰু তাত এই হেৰি পায় আহ কয়লা
অ
চূন শিল সেইখিনি বস্তু পায় তাত মেইনলি।
অ'।
পাহাৰীয়া জেগা হয় ন পাহাৰীয়া জেগা গছ গছনি বহুত আছে। আৰু চবতছে ইণ্টাৰেষ্টিং কথাটো তাত মানে সেইখন জেগা মহিলাৰ ওপৰত ডিপেণ্ড মানে মহিলাক মানে প্ৰধান হিচাপে গুৰুত্ব দিয়া হয় তাত।
মাতৃ প্ৰধান।
অ', মাতৃ প্ৰধান হয় মানে সেইখন।
দেশ।
হা
ভাত কিহে খালি ভাত
ভাত দালি তাৰপিছত ৰঙালাও ভাজি আচাৰ
মাংস নাই নেকি মাংস
মাংস আমাৰ কালিৰ আছিলে। কালি আমাৰ কইলা মাংস আছিলে।
কালি এতিয়া কোনে বনালে কোনে বনালে?
কালি মই বনালো মাংস।
পেলনি গ'ল নে মানুহে খাইছে?
খাইছে বহুত টেষ্টি হৈছিলে মাংস।
মানুহে বাৰু ক'বই ভাল হৈছে বেয়া হৈছে।
আহ এনেও ভাল হৈছে বহুত টেষ্টি হৈছে।
অঔ।
মানে ৰঙালাও দি পেলাই কয়লা মাংস।
নাইছ নাইচ।
সেটোৱে টেষ্টি।
তাকে তাকে।
আহ।
তই কি খালি?
মই ভাতেই খোৱা নাই অ'।
নাই খোৱা নেকি?
নাই খোৱা নাই খোৱা মই ভাতটো মানে অলপ কমাই দিছো।
আমাৰ ইয়াত গাহৰি বেছি চলে গাহৰি।
মই মানে কি কৰো ভাতটো মানে কমাই দিওঁ ৰাতিপুৱা সাাজ খাই দিওঁ আবেলি খাই দিওঁ একদম ৰাতিয়ে খাওঁ।
হেল্ল ।
ডাইট প্লেনটো পূৰা।
ৰাতি বেছি নহয় ৰাতি জাষ্ট আ।
অ আমাৰ ইয়াত বোলো গাহৰি চলে বেছি।
তই খাৱ নে তই।
কিন্তু ৰেচিপিবোৰ ভাল লাগে ৰেচিপিবোৰ ভাল লাগে।
আহোম মানুহ হৈ গাহৰিটো খাব লাগে।
নাই নাই মই নাখাওঁ।
উম ঠিকে আছ।
গাহৰিতটো মানে বিভিন্ন বস্তুৰ লগত বনাব পাৰি।
পাৰি সেই এতিয়া ধৰ এইটো কি বুলি কয় এইটো কি গাহৰি বুলি কয়।
তিল গাহৰি খৰিচা গাহৰি। খৰিচা গাহৰি। তেহ তাৰপিছত আছে উম। বাহ গাজৰ লগত বনাই।
উম।
তাৰ পিছত বিভিন্ন ৰঙত বনাব পাৰি আৰু। শাক পাচলি আছে আৰু খৰিকাত দি বনাই।
উম।
বিভিন্ন বস্তু লগত বনাব পাৰি। আৰু মানে গাহৰিতটো ইমচন হয় ন'।
তাকে তাকে গাহৰি চ ইমচন।
উম গাহৰিতটো ইমচন হয় অসমত। গাহৰি খৰিচা খাৰলি। এইবোৰ বস্তু ইমচন হয়।
তাকে তাকে খাবলে ভাল বইলা।
ব্ৰইলাৰ খাবলৈ ভাল খালি একো নাপায় তাৰপৰা নিউট্ৰিচন।
কে নাপাইক সবৎসে প্ৰটিন পায় বইলাতে ।
মানে তাত বেছি উম। সেহঁতক মানে অকল কেমিকেলি বনোৱা মানে তেনেকুৱা। দানা খুৱাই মানে।
হয় এনে কিন্তু প্ৰটিন টো ব্ৰইলাতে পায়। কম পালি নাই
পাইছোঁ পাইছোঁ।
অ।
তাৰ পিছত এতিয়া আমাৰ আৰু জেগা আ। চোনোহতে ফুৰিবলৈ ফুৰিব লাগিছিলে ইমান বন্ধ দিন।
পইচা নাই অহ পইচা নাই।
পইচা নাই নাথাকে পইচা মিলাব লাগে।
পইচা মিলাবলে মানুহ নাই অহ।
পইচা মিলাব লাগিব। আৰু লাইফটোতো কিমান চৰ্ট টাৰ্ম হয়।
তাকে তাকে।
লাইফত যি মন যায় কৰিব লাগে অলপ।
জীৱনটো উৎপাত।
সেই জুবিন দাই কৈ গৈছে আমাৰ
তাকেই তাকেই। জীৱনটো আৰু উৎপাত।
উহ হয়।
এইবোৰ কথা। তাৰপিছত হেৰি এইটো কি বুলি কৈ
কি?
এই পেবালি লওঁ এতিয়া। বাৰতাশত্ৰিছ। চাৰেবাৰতা, চাৰেবাৰতা, বাৰতাশত্ৰিছ।
বহুত বতৰ কেনেকুৱা গাজনি মাৰিছে।
পুৰা বৰষুণ অ বৰষুণ দিব চাগে। বহুত মানে একদম হেৰি টো বাৰিষা ছিজন ন?
অহ।
অ মা সেইটো হেৰি কৰচোন। বাৰিষা বতৰ ন একদম বহুত বৰষুণ।
বাৰিষাত আকৌ ৰ'দ হে দিয়ে ক'ত বৰষুণ দিয়ে।
মানে ৰ'দ বৰষুণ দুয়োটাই দিয়ে মানে আৰু এইটো খেতি মানে খেতি কৰা বতৰ ন একণ সময়ত কঠীয়া ৰুৱে মানে। আহু আৰু শালি খে- খেতি দুইটা কৰে ন আমাৰ এইফালে আকৌ শালি খেতি কৰে। এইটো টাইমত মানে কঠিয়া ৰুৱে।
অ।
ফোনটো তই কাটি দিবি হা। ৰ দেই এক ছেকেণ্ড ৰ ফোনবোৰ কাটি দিবি ৰ ৰ এক চছেকেণ্ড।
এনদ কৰ।